অ', শুনা পাইছে নে?
অ', পাইছোঁ দিয়া, কোৱা।
কি কৰি আছা?
মই বৰ্তমান এনেই আছোঁ আৰু বহি।
অ', অ', চাহ পানী খালা?
অ', খালোঁ দিয়া, তুমি কি কৰিছা এতিয়া?
এনেই বহি আছো।
হয় হয়। বাকী, ভাত তোমাৰ আমাৰ বেঙেনা ফ্ৰাই, আলু ভাজি এনেকে। বাকী তুমি কি দি খালা?
মইও সেয়া কাচকল ভাজি, তাৰপিছতে জিকা ভাজি, ৰঙালাও ফুল ভাজি, দালি, ভাত সেয়াই আৰু দিয়া।
তুমি এইকেদি ক'ৰবাত ফুৰিব গৈছিলা?
ফুৰিবলে মানে অ', এ আমাৰ ইয়াতে মেলা আছিলে মেলা চাব গৈছিলোঁ। আজি আকৌ মেলা এখন আছে আমাৰ ওচৰতে, আজি যোৱাহে নাই।
আমাৰো ইয়াতো বৰ্তমান মেলা চলি আছে। মোৰো মানে তেনেকুৱা যোৱা হয়। নাই বাৰু, ময়ো যাম বুলি ভাবিছোঁ।
অ', অ', ওচৰতে যদি চাই আহিবাগৈ।
পিছে তোমালোকৰ মেলাৰ ওচৰত মানে কিমান, কোন জেগাত হৈছে?
তোমাৰ নেহৰু বালি কয় এইকন জেগাকন। এই তাতে মেলা আহি আছে। আৰম্ভ হৈছে আৰু। তাকে।
ৰাতিলে আজি কি খাদ্য?
ৰাতিলৈ তোমাৰ মাছ আনিছে। মাছেদি আৰু হ'ব। বাকী তোমালোকক। কি হ'ব আজি?
আমাৰ ৰাতিলৈ কি হয় জানো, ভাইটি বজাৰলে গৈছে।
হয়।
বজাৰ পৰা আহিলেহে গম পোৱা যাব
আজি ক'বাত ফুৰিব গৈছিলা নেকি
তোমাৰ গৈছিলো এই জেগা এটা চাব গ'লো।
অ', ক'ত নো?
ৱাটাৰফল এটা আছে এইফালে
কি
ৱাটাৰফলটো চাব গ'লোঁ।
ক'ত আছে নো বুলো?
অ', আপোন মানে তোমাৰ সেই আমাৰ কানথি লাংচু বুলি কয় ৱাটাৰফল এটা আছে তাতে চাব গ'লো আৰু সেই ৱাটাৰফলটো চালোঁ, তাৰপিছত তোমাৰ, তাতে অলপ টাইম স্পেণ্ড কৰিলোঁ তাৰত খাবলৈ কিবা কিবি ললোঁ-
অ'
কৰি মানে এনেকে টাইমটো স্পেন্ড কৰিলো আজিৰ দিনটো আজিতো বহুত গৰম পৰিছে হয়নে নহয়, তোমালোকৰ ফালে পৰিছে? অ
এইকেইদিন গৰমেই কালি আকৌ ৰাতিহে বৰষুণ দিলে দিনটো গৰম ৰাতি ব আজি যেনিবা বৰষুণ ষুণ নাই, দিনটো এতিয়া ৰ'দে দি আছে, ৰাতিলে কি হয় আৰু ক'ব নোৱাৰোঁ।
অঁ
তোমালোকৰ পিনে আৰু কি কি তেনেকুৱা জেগা আছে?
আমাৰ ফালে চাবলৈ জে ‌ কানঠীলাংচ, ভেলৌঘাট, আকাশীগংগা তাৰপিছতে তোমাৰ বুৰীগঙা এনেকেহে‌ চাৰি পাঁচটামান জেগা আছে আৰু
অ'-অ। কিমান দূৰ হৈ চাগে তোমালোকৰ পৰা
আমাৰ পৰা অলপ বেছিও দূৰ নহয়, তোমাৰ টুৱেণ্টি থাৰ্টি কিলোমিটাৰ ভিতৰত পৰে আৰু, বেছি দূৰ বুলিও ক'ব নোৱাৰি অকণমান হেৰি হয় আৰু, তুমি কেতিয়াবা আহিবা।
অ', মই মানে যোৱা নাই, সেইটো কাৰণে সুধিছোঁ। আমাৰ এইপিনে তেনেকুৱা নাইও যে গ'লে যাম দিয়া
অ
তাত তো খানাও খাব পাৰি চাগৈ?
হঠাৎ খানাও খাব পাৰি। এ, বৰ্তমান তোমাৰ, পিকনিক ছিজনতটো আহিয়ে থাকে মানুহ। পা একদম যেগ গা নাইকিয়া হৈ যায়, মানুহৰ পৰা একদম। পিকনিক ছিজনত তোমাৰ বেছিকে মানুহ হয় আৰু।
অ, অ। এতিয়া চাগে ইমান মানুহ নাই?
এতিয়া বৰ্তমান ইমান মানুহ নাই। এতিয়া পানীয়োটো অলপ, পানী অলপ কমিছে আৰু ৱাটাৰফল বিলাকৰ। তে ইমান মানুহ ইমান নাই। পিকনিক অ। হয়-হয়।
এইকেইদিন আৰু যে ইমান ৰ'দ।
হয়। গৰমটো বহুত পৰিছে।
উম, বহুত পৰিছে। বাহিৰত উলাবৈয়েই নোৱাৰি।
অ। ভাত, বাকি এ, বাকী তোমাৰ ঘৰৰ মানুহৰ ভাল?
অ, ভালে ভালে।
অ, অ।
পিছে এতিয়া কৰ'বাত ওলাই যাবা নে? নে ঘৰতে?
এতিয়া অকণমান এই, পেহী এজনী ঘৰত যাম আৰু।
অ, অ, অ।
পেহী এজনী আছে, সিহঁতৰ ঘৰতে যাম আৰু অলপ। এনেই, কথা-বতৰা অলপ পাতিম আৰু। টাইম স্পেণ্ড কৰিবলৈ। বাকী, তুমি ওলাই কৰি নোযোৱা নেকি? ক
নাই-নাই, এই যি গৰম আৰু কি যাবা আৰু? ওলাই যাবলৈ মনেই নাযায়। আগবেলাতে গৈছিলো এপাক, তাৰপিছতে আহিলো। , এই আমাৰ খুৰী হতৰ ঘৰলে গৈছিলো। তাৰপিছতে, দুপৰীয়া আহি কৰি, ভাত পানী খাই কৰি অকণ সুলো
মই
এতিয়া অকন, চাহ পানী খাই কৰি এনে আ ছো আৰু।
অ ঠিকে আছে।
চোতালতে, এপিনৰ পৰা হেপিনে কৰিম। তোমালোকৰ ঘৰত চবৰে ভালেই আৰু?
অহ ', চববেই ভাল আৰু দিয়া।
অহ ',
বাকী তোমালোকৰ ঘৰলৈ যাম এদিন
অ আহিব আহিবা তোমাক মাতিয়ে থাকো তুমি নাহাই আৰু
অ নাই যাম যাম এইবাৰ মানে যাম বুলি একদম ভাবিছ আৰু
উ উম
মানে মোৰ এতিয়া সময় নাপাওঁ অ হয় দিয়া এতিয়া ময় এতিয়া তেনেকে সময় নাপাওঁ ত মই এনেকৈ ব্যস্ত হৈ থাকোঁ সেইবাবে মানে যাব পৰা নাই
উম উম
এদিন এদিন তোমালৈ এনেকৈ ফোন চোন কৰিম এনেকা যাম
ফোন কৈ পেলাই আহিবা থাকাকে আহিবা
অঁ থাকাকৈ যাম বাৰু
আমাৰ ইয়াত মেলা হৈ আছে বাৰু নেক্সট মেলা তোমাৰ আৰু আছে এই মৰিগাঁও বাঙিয়া মেলা বুলি এখন
অ
মানে ডেটতটো কিমান আছিল মই পাহৰিলো আৰু কেই তাৰিখে আছিলনে মই সেইটো গম ল'ম অ মাযে তুমি তেতিয়া আহিবা মেলা চাবলে চাব পাৰিম একেলগে
বাকী অ বাকী তোমালোকক ইফালে চাব লগা জেগা কিবা আছে নেকি আৰু
আমাৰ ইপিনে তোমাৰ এই পপীতৰা আছে
হয়
অ ইমান তাৰছতে এই চনকা বুলি আছে
অ হয়
হয় সেইখিনিয়ে আছে আৰু অ আৰু আৰু আমাৰ ওচৰতৰ ওচৰ মানে একেবাৰে ওচৰতো নহয় মহাবিদ্যালয়ো আছে তোক গম পাইছায়ে
হয় হয় হয় মই তালৈ যাম বুলি ভাবি ভাবিয়েই আছিলোঁ মই তোমালোকৰ ঘৰত গলে একেবাৰে এফালে চাই আহিব
উম উম এবাৰেই গলো বাৰু
মই পেহি বাহ গৈ গ'লে একদম তোমাৰ লগতে যাম আৰু চাবলে অ' আমা, আমাৰ ফালেও আহিবা কেতিয়াবা।
অ' যাম-যাম।
ময়ো এনেকৈ জেগাবিলগ দেখাওঁ
অ মই সেই খাটি গঙালে যাবলগীয়া, হৈ আছে বাৰু বহুত দিন যোৱা নাই আজি তিনি, চাৰি বছৰ হল।
অ-অ, উম,
কত আছো, তাকে বোলো এবাৰ গৈ চাই আহিম,
অহ,
তাকে এতিয়া বৰ্তমান কি, কৰি আছা এতিয়া,
বৰ্তমান সেই, এনেই আছো।
অ',
কাপোৰ কেইটামান ৰ'দত মেলা আছিলে সেই আনি কৰি সামৰি পেলাই, থৈ এনেহে বহি কৰি আছো আৰু এতিয়া গধূলাও হবলৈ হৈছিলে। আজিকালি আকৌ দিনটোও দীঘল আছে নহয়, এঘৰতে চাৰেছটা বাজিল।
অ' সেইটোৱে। অঁ' যোনটো ৰ'দ দিছা আৰু এতিয়া তোমাৰ কাপোৰ ধুললেও পতককে হ'ব
অহ শুকাই যায় অহ বেছি টাইম নালাগে শুকাবলৈ অহ যি ৰদ গৰম দিছে।
আহ
এতিয়া বাহিৰত ঘুৰিবলৈ দিগদাৰ হয়, ৰদ ৰ'দটোৰ কাৰণে।
হয়-হয়।
মাথা ঘূৰাই যাব ইমান গৰম।
তোমাৰ গৰমতটো ইমান দিছে যে বাহিৰত একদম ওলাব নো
উম' এইবাৰ আৰম্ভণি তোমাৰ ইমান বৰ আৰু আছে জুন-জুলাইৰে।
এক দম এনেকুৱা লাগে যে ঘৰতে বহি থাকো ফেনখন লগাই। সেই তেনেকুৱা আৰু। উম
আৰু জুন-জুলাইটোত আৰু গৰম হব।
অ এতিয়াতো গৰম লাহে-লাহে আহি আছে।
অ আহিছে
তোমাৰ আকৌ বৰষুণটোো দি দিলে আকৌ সেই ঠাণ্ডাটো আকৌ অনুভৱ হৈ যায়
অ সেইটো হয় এই যোৱ কালি পৰহিহে তেনেকুৱা হৈছিলে
উম বৰষুণ দতে আমি আকৌ অ গৰম পুলি গোটেই বেংকা দিলে মৰাাৰিছো ত যে পল খতে আকৌ থানড দিলে আকৌ মৰি আাইছো পাপ পা
কিন্তু তোমাৰ একদম যোৱ কালিৰ পৰা যেতিয়া একদম ৰ'দতটো পুৰা দিছে ন দম মানুহ একদম থাকিব পৰা নাই আৰু। গৰমত, অ' সে তেতিয়া তোমাৰ সেই গৰমটো বেছি হৈ যায় আৰু
উম
অ হয়
হয় দিয়া ইমান মৰমত কি হব মানুহ বিিলাকৰ ঠিক নাই আৰু
সেইটোৱে আৰু
এই গৰমত ইমান ঘূৰি নুফুৰিবা সেই আ আবেলি হবটো ওলাই গ'লে ঘৰৰপা দুপৰীয়াখন
মই মানে সেই ৰ'দটো কমাৰ লগে লগেহে ওলাই যাওঁ আৰু তেনেকে দিনতো ওলাই যোৱা নহয় অ হয় হয় তেনেকেতো নোৱাৰেই বাৰু
উম
বাৰু ঠিকেই আছে
অ দিয়াৰ পিছত আকৌ কথা পাতিম উম ঠিক আছে দিয় ঠিক আছে ব